হেল্ল' অহ বন্ধু কি খবৰ?
ভাল, তোমাৰ?
ভালে আছোঁ দিয়া, ভালে আছোঁ।
অ এই ভাত খালা?
এই খালো ৰবা অলপ আগতে খাই উঠিলো অলপ, তুমি?
মইয়ো এই খাবলৈ খাম আৰু অলপমান তাৰমানে আঞ্জা ভাত হ'ল আমাৰ।
অ হয় হয় ঘৰত সকলোৰে ভালনে?
অ ভাল, তোমাৰ?
ভাল ভাল ভালে ভালে।
ক'তো যোৱা নাই বাহিৰত ওলাই?
নাই। এ নাই যোৱা নাই ৰবা গাটো অলপ বেয়া সেইকাৰণে বোলো অলপ ৰেষ্ট লৈছোঁ বোলো।
মই ভাবিছিলোঁ আজি আমি অলপ তাৰমানে অলপ কথা পাতিম বুলি ভাবিছিলোঁ।
হয় হয় হয় হয় ঠিকে কৈছা মই বোলো। ভাবিছোঁ আজি ধৰা এই কলেজীয়া জীৱনক লৈ কথা পাতো নেকি?
অ পাৰে কলেজীয়া জীৱনৰ বিষয়েও
হয় এনে এইটো আৰু কেনেকুৱা মানে ধৰা প্ৰথম মানে ধৰা কলেজত যেতিয়া প্ৰথম গৈছিলা প্ৰথম দিনা কেনেকুৱা মানে মানে স্মৃতি কেনেকুৱা আছিল মানে কলেজ এতিয়া প্ৰথম গৈছিলা তুমি
চোৱা মই যেতিয়া কলেজত গৈছিলো তেতিয়া মানে কোনো মোৰ লগ নাছিল প্ৰথম প্ৰথম গৈছিলোঁ। এডমিশ্যন লগাইছিলোঁ তাত এজনক লগ পাইছিলোঁ কিন্তু সেইজন পিছ গৈ কিনে অৰল কমাৰ কমাৰ্চৰ মই হ'লো তাৰমানে চাইন্সৰ
ভাল
ত কৈত মানে মই গৈ কিনে তাৰমানে তাত তাৰমানে অচিনাকি ঠাই কোনো লগ নাছিল তাৰ পিছত মই গাঁৱৰ পৰা গাঁৱৰ পৰা গোছ গাঁৱৰ পৰা আহিলো ন, অহাৰ পিছত মানে তাৰমানে প্ৰথম প্ৰথম অহাৰ লগে লগেতো কোনোতো লগ নাপায়ে ন তাৰপিছত লগ নাপালো তাই দ্বিতীয় দিনা নাপালো তাক তো দ্বিতীয় দিনৰ পৰাই বন্ধু বন্ধু হল বহুত আৰু এতিয়াতো এতিয়াতো ভালে লাগিছে আৰু প্ৰথম ক্লাছ ফাট কিও সিমান ভাল লগা নাছিল। ক্লাৰ ক্লাছ কৰিব মন নাযায় গাঁৱত চব লগৰ লগত একেলগে ক্লাছ কৰা ক্লাছ কৰা অভ্যাস হৈ গল হৈ কিনে ইয়াত ইয়াত লগো নাই কোনো
হয় হয়
এতিয়া ভালে চলি আছে এতিয়া তোমাৰ কেনে কেনে লাগিল প্ৰথম প্ৰথম আহাৰ
আহ‌ মোৰ যেত আজি ধৰা কলেজত গ'লো, মই পঢ়িছিলো হাই চেকেণ্ডাৰী কলেজ বেলেগ তাৰ পিছত বেলেগ কলেজ তাৰ পিছত এনেকুৱা লগ নাছিলে তাৰ পৰা তাৰ পিছত যেতিয়া কলেজৰ ফাৰ্ষ্ট দিন গ'লো কলেজৰ সেনেকুৱা চিনি টিনি নাপাওঁ আৰু ধৰা মানে এনে তাৰ পিছত ধৰা এজন আছিলে মানে কি আৰু এনেকুৱা লগ হ'ল এজন ধৰা ডাঙৰ-ডাঙৰ ক্লাছৰ আৰু মই ধৰা তলত আছিলোঁ ডাঙৰ-ডাঙৰ তাৰ লগত বহুত মানে ভাল আৰু এতিয়া এতিয়ালৈকে ভাল তাৰ লগত ভাল কথা পাতোঁ। মানে এই কিবা থাকিলে সুধিছিলোঁ মানে আগতে আমি এনেকুৱা ক্লাছ খতম হ'লে কথা চথা পাতিছিলোঁ আগতে কলেজৰ বাহিৰত। এনেকুৱা সি মানে-মানে মদছেকি ওপৰৰ ক্লাছৰ কিন্তু ভাল আৰু ৰেচপেক্ট কৰোঁ সিও ভাল। ভাল আৰু সেইকাৰণে এতিয়া এতিয়াও আছে আৰু এনেকুৱা বহুত মানে লগ আছে ধৰা অ' বহুত-বহুত খিনিয়ে আছিল ফাৰ্ষ্ট দিনাটো কোনো চিনি পোৱা নাছিলোঁ। আৰু এজন আছিল। সিও মানে পিছৰ বেলেগ মানে ডিপাৰ্টমেন্টৰ গুচি গ'ল আৰু সিও। সিও এজন আছিল বেলেগ ডিপাৰ্টমেন্ট হৈ গ'লো আমি তাৰ পিছত আমি এনেকুৱা ভাগ-ভাগ হৈ গ'লো। তাৰপিছত এতিয়া কথা চথা পাতোঁ কিন্তু বহুত খিনিয়ে আৰু স্মৃতি আছে আৰু।
উম মোৰ তেনেকুৱা কলেজৰ স্মৃতিটো মানে কেনেকুৱা মই এন চি চি ল'লোঁ কলেজত।
এন চি চি-এন চি চি লোৱাৰ পিছত এন চি চি-এন চি চিৰৰ বন্ধু বিলাক হ'ল। আৰু এন চি চি লোৱাৰ লগে লগে ছাৰ ছাৰবিলাকেও চিনাকি হৈ গ'ল। ছাৰ বিলাকেও তাৰ মানে চিনি পোৱা চিনি পোৱা হ'ল যে মই কোনটো ডিপাৰ্টমেন্টত পঢ়ো আৰু ছাৰ মৰম কৰা হ'ল।
এতিয়া এন চি চিৰ পৰা তাৰ মানে বহুত বহুত তাৰমানে সুবিধা পালোঁ আৰু তাৰমানে চিনাকি হ'লো কলেজ খনৰ লগত। আৰু এন চি চি কৰাৰ পিছত ল তাৰ মানে কলেজত যোনবিলাক ল'ৰা-ছোৱালী আছিল চবে তাৰ মানে চিনি পোৱা হ'ল মোক। আৰু তেনেকৈ মাত বোলো কৰা হল ক্লাছতো তাৰমানে এনেকুৱাকে বহে একেলগে।
হয়-হয়-হয়-হয়।
ক কলেজ জীৱনতোৰ কথা‌ কি কমনো আৰু কলেজৰ প্ৰথম একজামৰ টাইমত আহে দুখ একজাম খতম হোৱাৰ পিছত সুখ আৰু ৰিজাল্টৰ টাইমত দুখ। এনেকুৱাই আৰ
এনে তুমি একজামৰ টাইমত কেনে লাগে একজামৰ এটা এক্সপিৰিয়েঞ্জটো ক'ব পাৰিবা নেকি। এ
হয় মই নিশ্চয় পাৰিম নিশ্চয় পাৰিম। একজামৰ দৰে যদি পৰীক্ষা দিব যাওঁ পৰীক্ষা দিব যাওঁ ভয়-ভয় লাগে দিয়াচোন। তাৰ পিছত এনেকুৱা সুধিব নোৱাৰি কাকো কৰিব নোৱাৰি নিজে যিখিনি পাৰোঁ আৰু সেই সেইখিনি এনে কাকো সুধিব চুধিব ভয়ো লাগে। একজাম দি ওলাই আহো তাৰপিছত ভয়তো আৰু নোহোৱা হৈ যায়।
হয় হয়
পৰীক্ষাত বহি
হা
তুমি পৰীক্ষাত কিহত লিখিছিলা অসমীয়াত নে ইংলিছত।
মই পৰীক্ষাত দুটা মই দুটা মাধ্যমতে লিখিছিলো। ইংলিছতো লিখিছিলো অসমীয়াতো লিখিছিলো মানে এ এইটো সেইটো মতে দুটা মাধ্যমতে লিখিছিলো মানে ধৰা কলেজৰ হ কলেজ- কলেজৰ এনকুৱা
মইতো- ম- মইতো হেৰিত লিখিছিলোঁ অসমীয়াত লিখিছিলোঁ। মোৰ কাষৰ কেইজন বহে ইংলিছ ইংলিছ ডিপাৰ্টমেণ্টৰ অ, ইংলিছত লিখে ইংলিছ মিডিয়ামৰ। তাতে মোৰ কেনেকুৱা হয় পৰীক্ষাৰ টাইমত মই সেইফালেও চাব নোৱাৰোঁ এইফালেও চাব নোৱাৰোঁ। চব তাৰমানে ইংলি অ, ইংলিছত লিখে মই কেৱল অসমীয়াত। অ, পৰীক্ষাৰ টাইমত পঢ়াও নহয় তাৰমানে কেম্পৰ পৰা আহি পাও আহি পাই কিনে একজাম দিও তাৰমানে ভয় লাগে আৰু হেৰিও লাগে যি থাকে আৰু মনত সেয়ে তাৰমানে লিখি দিওঁ আৰ। এ তোমাৰ সেনেকুৱা হৈছে নে হোৱা নাই?
মোৰ এ মো মোৰ মানে ধৰা এনেকুৱা মানে ধৰা লাষ্ট টাইমত যেতিয়া মানে বহি যেতিয়া নিয়ে তেতিয়া বহি যেতিয়া কাৰো তেতিয়া লাষ্টৰ সময়ত দুটামান মদ আহে তুমি যি কৰা লাষ্টত যিব লিখিব আৰু সেনেকুৱা মোৰো হৈছে। মানে লিখিব লগা বাধ্য হৈ বাধ্য হৈ যাওঁ আৰু। পিছ লাষ্টসমূহ মনত পৰে আৰু সেইখিনি দিখো আৰ অ, আৰু মানে সে-সেনেকুৱাও হে সেনেকুৱা হৈছিল আৰু লাষ্ট টাইমত ধৰা মানে বহীতো ধৰা তেতিয়াও মনত পৰে দিয়াচোন বহুত খিনিয়ে মনত পৰে যে মোৰ পৰীক্ষাৰ বহি তেতিয়া অলপমান পাঁচ মিনিট টাইম অলপ যিখিনি মনত থাক মনত আহে মানে লিখো আৰু।
উম, এনে পৰীক্ষাটোত বহিলে তাৰমানে দুখ লাগে কিন্তু পিছত পৰীক্ষাৰ কথা ভাবিলে হাঁহি উঠে।
হয়- হয়- হয় ঠিকে কৈছা বহুতখিনি ঠিকে কৈছা তুমি।
এনে তোমাৰ- এনে তোমাৰ কলেজ ছাৰবিলাকৰ লগত ছাৰ বাইদেউ হঁতৰ লগত কেনেকুৱা আছিল সম্পৰ্ক?
ভাল- ভাল বহুত খিনিয়ে-বহুত খিনি সহায় কৰিছিল মোক। যথেষ্ট খিনি সহায় কৰিছিল যেতিয়া মই ধৰা প্ৰথম যেতিয়া কলেজত গ'লো কলেজ যেতিয়া ফাৰ্ষ ক্লাছ যেতিয়া গৈছিলোঁ এজন টিচচাৰ আছিল এজন এ শিক্ষয়িত্ৰী আছিল য তেওঁ মানে আহ, আছিল মানে তেতে শিক্ষয়িত্ৰী আছিল ত' এতিয়া সেই শিক্ষয়িত্ৰীজনো এতিয়া মানে চবে সকলোতকে ভাল আৰু সকলোতকে মানে প্ৰিয় মোৰ।
সেইটোৱে চোৱা যেতিয়া আমি প্ৰথম কলেজত যাওঁ ন' তে যেতিয়া আমি প্ৰথম কলেজত যাওঁ তেতিয়া আমি সেই কলেজখন কিবা তাৰমানে
কিবা এটা তাৰমানে হেৰিহান লাগে বজা হেন যেন লাগে কিন্তু পিছলৈ যাই থৈ যেতিয়া কলেজখন ত' মই টাইম আহে। তেতিয়া তাৰমানে কিবা এটা আপোন- আপোন যেন লাগে তাৰমানে এৰি থৈ যোৱা যাব নোৱাৰো -নোৱাৰো যেন লাগে তেনেকুৱাকৈ তাৰমানে মই হাইছে ছেকেণ্ড হাই ছেকেণ্ডাৰী যোনখন স্কুলত দিলো এইছ চেছ যোনখন স্কুলত দিলো কলেজত দিলো সেইখনৰ পৰাই যে তেতিয়া অলাই আহিব টাইম হল ন' তেতিয়া তাৰমানে মনত তাৰমানে এনেকুৱা লাগে যি শেষ হৈয়ে গ'ল নে আৰু লগ বিলাকক কেতিয়ানো লাগ পাম এনেকুৱাই হৈ থাকে কিন্তু এতিয়াও তাৰমানে যিবিলাক তাৰমানে হায়াৰ ছেকেণ্ডাৰীত টাইমত বা স্কুলৰ টাইমত যিবিলাক তাৰমানে এটা খব হেৰি আছে এইটো কি বুলি কয় তাৰমানে এক্সপিৰিয়েঞ্চ আছে তাৰমানে সেইবিলাক তাৰমানে পাহৰিব নোৱাৰে তাৰমানে অভিজ্ঞতা বিলাক আৰু মই ভাবিছো পিছলৈ তাৰমানে কলেজতো তাৰমানে এটা অভিজ্ঞতা থাকিব পাৰে তাৰমানে লাষ্ট শেষলৈকে, শেষলৈ, শেষলৈ
হয়। ঠিকে কৈছা তুমি ঠিকে কৈছা। কাৰণ লৰা হলে তু -মনত পৰে কেতিয়াবা সেইবিলাক সেইবোৰ কথাবোৰ অ ভাবিলে বহুতখিনিয়ে মনত পৰে মোৰো এনেকুৱা, হয়
উম কোৱা কোৱা- কোৱা?
হয়- হয়- হয় স্কুলৰ- স্কুলৰ যেতিয়া ধৰা স্কুলৰ শেষৰ দিনটো মনত পৰে কেতিয়াবা আজি স্কুলৰ মানে ধৰা স্কুলৰ আ কাষেদি গ'লে মানে সেই মানে ধৰা হাল্লা, হুলস্থূল হৈ এতিয়া মানে এতিয়া মানে ভাবো যে আগৰ দিনবোৰে ভাল আছিল
এনে তোমাৰ হেৰি স্কুলৰ বন্ধুবিলাকৰ লগত এতিয়াও চিনাকি আছেনে নাই মাত কথা বতৰা পতা
শেষ
এটা কথা কিন্তু যিবিলাক মানে কলেজৰ -স্কুলত বন্ধু হয় না সেইবিলাক বন্ধুত্ব তাৰে থাকিয়ে যায় যে কলেজৰ বন্ধুতকৈ
হয়
সেইতো তুমি ভাবা নে নাভাবা তাৰমানে
ঠিকে কৈছা, ঠিকে কৈছা তুমি স্কুলত দাদা বন্ধু-বন্ধু এনে স্কুলৰ ভাল বন্ধু আছিল নে তোমাৰ?
মোৰ আছে বহু আছে তাৰমানে যিবিলাক আছে কেইজন -এজনমান এজন আছে মোৰ লগত এতিয়াও তাৰমানে কলেজত পঢ়িছে, বাকী কেইজন তাৰমানে লগ নাপাওঁ গাঁৱত গ'লে লগ পাওঁ, আহেও সিহঁতে তাৰমানে লগ ধৰিবলৈ তাৰমানে বন্ধুত্ব, স্কুলৰ বন্ধুত্ব কেতিয়া তাৰমানে শেষ হৈ নাযায় এইটো আৰু এইটো তাৰমানে জীৱনটোত যেতিয়ালৈকে তাৰমানে
হয়
নিজৰ আত হেৰি শৰীৰ ত্যাগ নকৰোঁ তেতিয়ালৈকে তাৰে বন্ধু থাকেই মোৰ মতে হ'লে থাকিব পাৰে বুলি ভাবো তাৰমানে দিয়াতে বন্ধু।
দিয়া- দিয়া, দিয়া- দিয়া ভাল লাগিল তোমাল লগত যে কথা পাতি
দিয়া আৰু পিছলৈ কথা পাতি কথা -বতৰা পাতি থাকিম এনেকে
দিয়া- দিয়া।
দিয়া দিয়া।